হেল্ল' বাইটি ঠিক ক'?
কি কৰি আছা?
এ' এনে আছো ৰ' কেম্পত আছিলো, এ' বৰগছৰ তলত বহি আছো স্কুলত।
কেম্পত আহিছিলি নেকি?
এ' কেম্পত কিবা খাবা আহিছিলোঁ, একো নাই হোটেলত।
হয় নেকি।
উম, আপুনি ক'ত আছে?
মই অলপ বাহিৰত আছো।
পিছত আপোনাৰ খবৰ ভাল?
মোৰ খবৰ ভালে দিয়া।
অ, হয় নেকি, চা খালে?
হয় হয়, সেই চাহ খালো মাত্ৰ।
পিছত আপুনি ক'ত আছে?
মই, এই আমাৰ গাছৰ তলত বহি আছোঁ।
অ পিছত আপোনাৰ খবৰ পাতি ভাল?
খবৰ পাতি ভালে।
চাহ পানী খালে নে নাই?
খালো খালো চাহ পানী।
অ আজি ইঞ্জিনিয়াৰ আছিল নে নাই ঘৰত?
ইঞ্জিনিয়াৰ আহিছিলে আজি।
অ কেইটা আহিছিল?
আজি তিনিজন আহিছিল।
খাবা খানা দানা আইটেম কি ৰকম দিছা? অ আজি কি বাৰ সি বৃষ্টিবাৰ আছে নেকি? আজি শুক্ৰবাৰ হে।
অ শুক্ৰবাৰ তথাপিও নিৰামিষ গৰম দিন না।
অ জয়দেৱ মাছ মাংখ নাখাই নেকি মিস্তী গিলা?
অ নাখায় নহয় মাছ মাংস।
অ সিদিনা চাপঢালাই দিব সিদিনা আমাক অলপ মাতিব আৰু আমি অলপ হেল্প। কৰি অ ফ্রি ফ্রি ফ্ৰীতে কৰি দিম না, খালি খানাৰ ভাল আইটেমটা ভাল থাকিব লাগিব।
হ'ব হ'ব খানাতো মাংস আনিব লাগিব।
ম পুজ পিছত তখনে আমি কিবা আনিছিলো জঙা আনিছিলো খাবি নেকি?
আনিছিলি নেকি? আছে নেকি এতিয়া?
আছে আছে। ত কালি যদি খাব খোজা আহি যা।
এতিয়া আৰু এখন আৰু ক'ত যোৱা হ'ব ৰাতি হ'ল।
দঙ তাক উ এতিয়া খালে মানে অলপ গাতটো মানে ফেৰিলি ফেৰিলি লাগি যায়। অ, ভাল লাগি যায়। অ নাখানো অ অ ৰাতি হৈছে ৰ আবেলি ফিল্ডত আহিছিলি নেকি?
আবেলি ফিল্ডত নাই যোৱা, অলপ আগতে ক্লাবত গৈছিলোঁ।
অ' ক্লাবত কিবা আছিল নেকি?
নাই এনেই অলপ বহিলো, কি কৰিবি তিনিটা কাম কৰি।
অ' অ' অ' ঠিকে আছে। ক্লাবত কিবা আছে নেকি তেৰ তাৰিখে?
তেৰ তাৰিখেৰোপে খেলা ধূলা হ'ব ছামাৰ কেম্প-
ছামাৰ কেম্প কিবা যে বনাব দিছে বনাইছে হাতৰ কাম।
হাতৰ কাম মানে মৰতো হাতৰ কাম এক- কো নাই এতিয়া ভাবি আছো কি বনাম?
অ এই যে বিয়াৰৰ যি বটলটো পায় সেইটো- ৰং দেৰি পেলাই এইটো অলপ কালাৰ চালাৰ কৰি দি পেলাই এনেকে দিব আৰু সেইটোৱে ভাল হ'ব।
অঁ সিটো সিটো আছিল সিটো গোটেই কালাবত থৈ আহিলোঁ নহয় সিদিনা।
অ হয় নেকি? এ' ফিল্ডত আহিলে মেলা পিছত।
ফিল্ডৰ পে লৈ আহিব লাগিব।
কি শুদে, কি হৈছে? এ' অ' বৰ্তমান ঘৰতে আছা?
অঁ ঘৰতে আছোঁ বৰ্তমান।
কতো ফুুৰবা চুৰিবা নাজা নেকি?
ফুৰবা চুৰবা যাম ভাবছো। শ্বিলঙত যাবি নেকি?
শ্বিলং মই আগতে গৈছো চাৰি পাঁচবাৰ মান তাতে যাব মন নাই।
হয় নিকি ক'ত যাবি দাৰ্জিলিং?
দাৰ্জিলিং অ দাৰ্জিলিং তাৰপিছত ছিকিম ইলাত- গেলে যাব পৰা যায়। উম' এই শ্বিলং কিমান যাবি শ্বিলং মৰিতো- এই চিনাকিয়ে জেগা বুলি ক'ব পাৰি।
হয় নেকি?
অঁ' মানে শ্বিলং মই বহুত বাৰ গৈছো না তো যাব মন নাই আৰু।
অ অ মই একবাৰো যায় নাই যোৱা নহয়।
উম' হানিমুনতো তাতে দুবাৰ মান গ'লো শ্বিলঙত।
তাতে।
উম' হানি মোন।
অ অ' জাগাটোতো ভালেই।
এই জোগাটো মজিয়া মজা মানে। এ আপ আপুনি কত গৈছিল হানিমুনত? এইয়ে এই কিবা সূৰ্য আছিল সূৰ্য পাহাৰত। অ অও' তাতও যায় নেকি মানুহ?
অঁ আমি এনেই ফুৰিব হে গৈছিলোঁ না।
অঁ' সূৰ্য পাহাৰটো কিমান দূৰ আপোনালোকৰ ঘৰৰ পৰা?
আমাৰ পে হ'ব একশ কিলোমিটাৰ মান।
অও আৎচ্ছা বেছি দূৰ নহয় নহলে।
অঁ' নহয় নহয় বেছি দূৰ।
অ' এই কেইবাৰ মান যত-
মই তিনি চাৰিবাৰ মান গৈছোঁ।
অ' তাতে বোলে ডাঙৰকে পূজা হয় না।
অঁ অঁ পূজা হয় ডাঙৰকে।
হেৰি মানে পিকনিক স্থল আৰু পিকনিকৰসময়ত বহুত মানুহ পিকনিক খাব আহে।
অ অ বহুত মানুহ আহে পিকনিক খাবলে
অ এনে আগতে মই যোৱা নাই যাম বুলি ভাবিছো সূৰ্য পাহাৰত
হয় নেকি আহিবি আহিবি
উম আমি এই দূৰত থাকো না অলপ
অ অ
অ হয় থে তোমালোকৰ থে খেতি বাতি কৰে নে নাই
খেতি বাতি কৰোঁ
কেইবিঘা কিমান খেতি কৰে
এই আমাৰ দচ বিঘামান আছে
অ এ ৰোৱছো ৰুৱনী লাগিলে কব আমাৰ মানে ৰুৱনী আছে মানে গাঁৱত বহুত
অ হ'ব লাগিব আৰু এসপ্তাহ মান পিছত
অ অ হয় নেকি
অ
হাজিৰাটোতো জানাই ন পাঁচশ কৰি আমাৰ অ' ৰুৱনীৰ আৰু খানা পিনাৰ আইটিয়েমটো ভাল ভাল লাগব
হয় নেকি
অ'
হ'ব মাতিম দিয়া
অ' মাছ মাংস লাগিব পুৰি চব্জি লাগিব
হয় নেকি
হা
হাল মাৰিব বাকী আছে নাই হাল
অ' হয় নেকি
পিছত অ' বৰষুণো দি আছে দুদিনমান ভালেই হৈছে পিধান না আমিয়ে তুলিম ঘৰৰ মানুহবিলাক আছে না
অ' ঠিকে আছে তই হাল মাৰিব জানা নেকি আৰু কি তই হাল মাৰিব জানা
জানো জানো
নেকি মানুহজনী ভূইৰুয়ে
অ' অ জানে জানে উম
ঠিকে আছে আপুনি এনে কাম কাজ কি কি কাম কৰে বৰ্তমান হা
মই খেতি কৰো আৰু এই আমাৰ ওচৰতে কোম্পানীতো কাম কৰো
অ' আচ্ছা
অ
ভাত কোনে বনায়
ভাত আমাৰ মানুহজনীয়ে বনায় নহয়
অ কি আনিছে মাছ নে মাংস
আজি আমাৰ ইয়াতে বজাৰ আছিল পিছত বজাৰৰ পৰা মাংস আনিলো মাংস
অ' কি মাংস আনিলে এ খাহী
অ' খাহী মাংস
অ' আচ্ছা ঠিকেই আছে, তোমালোকে ফালে বৰষুণ সৰষুণ আহি আছে ন, এইদিন
এ এইকেইদিন অহা নাই, আজি অলপ পৰিছিল।
অহ'। বাৰ বান্ধল হয় নে নহয়, তোমাৰোকৰ ফালে বানপানী, ঢলপানী
অ' বানপানী হয়, হয়। বানপানী হ'লে ডুবি যায়, খেতি-বাতি।
অ' হয় নেকি, তোমালোকৰ খেতি-চেতি হ'লেও ডুবি যায়
অ', অ' সেনেহ'লে বহুত লছ হয়
অ' আচ্ছা। বহুত লছ মানে একেবাৰে হেৰিটো বৰবাদ হৈ যায় ন, খেতি খেতি-বাতি সকলো, উম আ-আকৌ নতুনকে হেৰি কৰিব লাগে আ।
অ', অ'।
পিছত ভৱিষ্যতৰ প্লেনিং কি আছে, এনে ভৱিষ্যতে কি কাম কৰিব আগত
অ' ভৱিষ্যতে আৰু এনেকেই চলি থাকিব লাগিব গাঁৱত থকা মানুহ, খেতি-বাতি চাই
খেতি-বাতিয়ে কৰিব নেকি আৰু বেলেগ প্লেনিং নাই নেকি তোমাৰ?
বেলেগ নাই আৰু এনে এটা চাইড ইনকাম হ'লেই হ'ল, কিবা এটা
অ' চাকৰি-বাকৰিৰ কিছু কিবা প্লেনিং।
নাই, নাই সেইবিলাক চাকৰি-বাকৰি কৰিলে, খেতি-বাতি কন, কাই চাব আৰু।
অ' এটো ঠিকে কৈছে। হ'লেও মানে অলপ চেষ্টা কৰিলে অলপ ভাল আৰু উম, তুমি যদি বি এ পাছ কৰি তুমি খেতি-বাতি কৰা, এইটোতো বেলেগ কথা ন।
অ' বেলেগ কথা হ'লেও মানে বৰ্তমান অৱস্থা বেয়া না, চাকৰি-তাকৰি নাপায়ে নহয়।
অ' নাই তুমি হেৰি বি এ পাছ কৰি তুমি যদি খেতি-বাতিত লাগি থকা তোমাৰ মান সন্মানটো ক'ত থাকিল, তোমাৰ শিক্ষাৰ কোনো দাম নাথাকিল। কি কৰিছা। তুমি! কৰিবা বা ।
অ', অ', অ'।
বুজি পাইছা।
না-নাই, নাই দৌৰা ৰহ। নাই পুলিচৰ কাৰণে মই বয়স নাই নহয়, এতিয়া।
অ' আচ্ছা।
ৱেবটো শেষ হ'ল
মাষ্টাৰৰ কাৰণে
অ' হেইটো টেট, টেট, টেট দিব পাৰে, টেট অহা নাই নহয়। যোৱাবাৰ দিছিলো নাপালো নহয়।
চাকৰি দিব । পাঁচ বছৰত দুই লাখ চাকৰি দিব, কৰ প'ষ্ট ল'ব।
অহ'।
হয়, ওৱাইফে কি
অ', অ' সেইটো ভাবিছো কি হয়।
ৱাই ফাই কি কৰি
তাকে এতিয়া ভাত বনি আছে নহয়।
ন এনে-এনে কাম কা, কাম-কাজ ন হাউচৱাইফ।
মানে সেয়ে ঘৰতে ঘৰ, না নাই নাযায়।
অ' ঘৰতে, অ' আৰু পোৱালি-ছোৱালী আছে নে? পোৱালি-ছোৱালী আছে নে নাই? অ' আছে। এ কৰ পৰা বিয়া কৰাইছে?
এই আমাৰ বেছি দূৰত নহয়, আমাৰ পেট হক চল্লিছ কিলোমিটাৰমান দূৰত হ'ব।
অ' বেছি দূৰত নাই, এনে পলাইনিছে নে বিয়া পাতি?
অ' হয়, বিয়া পাতিয়ে আনিছোঁ।
অ' বিয়া পাতি আনিছে। অ' তেনেহ'লে ত বিয়া পাতি আনিছে, বহুত সম্পত্তি পাইছে ন? বাইকে, গাড়ীয়ে অ' বাইক দিছে না নাই? অ' চাৰি চকা দিছে না নাই?
চাৰি চকা নাই দিয়া।
অ' চাৰি চকা তই এইটো খুজিব লাগিছিল ন, তোৰ এতিয়া শহুৰ ঘৰত যাব সুবিধা হ'লা হয়। ফেমিলি
হয়-হয়।
হেল্ল'
সেইটো-সেইটো নেদে নহয় ক'লে মোক।
অ' হয় নেকি? মানে ৱাইফৰ অলপ সিমান এটা অৱস্থা পাতি ভাল নাই চাগে ঘৰত।
হয়-হয়, ইমানো মানে ভাল নহয়-নহয়।
অ'
চলে আৰু।
উম' ত তোমাৰ যে এই যে ঘৰটো যে বান্ধি আছা কেই নম্বৰ ঘৰ বান্ধি আছা?
আমাৰ এইটো চাৰি নম্বৰ হ'ব।
চাৰি নম্বৰ আৰু ওপৰত
অ' ওপৰতো সেনে পাঁচ চাৰি পাঁচটা ৰুমেই হ'ব সৰু-সৰু।
অ' লিফটো থাকিব নাথাকে?
এ ইমান নাথাকে লিফট ইমান ওচৰত চিৰিয়ে হ'ব।
এই লিফট থাকিলে সুবিধা হয় না।
পিছত ক'ত আছে আপুনি এতিয়া?
এই আমি মানে এই টাইছ লগা ৰাস্তা ন আমাৰ মানে অসুবিধা হয় বহুত যাব। টাইচ লগাই দিছে অ' এ কিবা চক্ৰসাৰ যা ৰাস্তাটো ন। মানে টাইচ লগাই দিছে মানে যাবৰ কাৰণে অলপ পিছলা আৰু।